অ', শুনিছোঁ কোৱা।
কি কৰিছা?
এ আছোঁ এনে তুমি?
এছে
তুমি কৰিছা।
মই আছোঁ ৰবা এই মাত চাহ খালোঁ আজি আমাৰ ঘৰত পিঠাৰে চাহ খালো ৰবা। আমাৰ মানে কেনেকুৱা হয় বিহু বুলিয়ে নহয় আচলতে মানে আমাৰ ঘৰত মানে কেনেকুৱা হয় মানে পিঠাটো মানে থা তাকেই মানে ঘৰতে ঢেঁকী আছে ন ঢেঁকীত মানে গুড়া খুন্দি থুই দিওঁ হলে মানে তেনেকে মানে আমি পিঠাটো আচলতে আমাৰ ৰাতিপুৱা চাহ হওঁক আবেলি চাহ কাপত হওঁক মানে আমাৰ আচলতে পিঠাটো মানে থাকেই আৰু আজিকালিতো মানে কেনেকুৱা হয় কৰিছে মানে উ পিঠাটো খুব কমে খাই ন উ মানে আৰু চবা চোন ঢেঁকীত খুন্দিব নাযায় হয় ন মানে কলে মিক্সাৰত হওঁক মানে এনেকে মানে শুন্দে হয় নে নহয়।
হয়, হয় তুমি ঠিকে কৈছা পিঠাটো মানে এনেকুৱা বিহুতোটো চোৱা বিহুতো আমাৰ বিহুত পিঠা বনায়। অ', বিহু বিহু তিনিটা হয় নে নহয়। তিনিটা বিহুত বেলেগ বেলেগ হয় কিন্তু তিনিটা বিহুতে আমাৰ পিঠাতো থাকেই আমাৰ এ এনেই কিন্তু আজিকালি এনেকুৱা হৈ গৈছে পিঠাটো মানে বহুত কম খোৱা হয় মানে আমাৰ এইফালেটো ঢে কি নোৱাই হৈ গৈছে পিঠা গুৰি বনোৱাই নহয়। পিঠা গুড়ি নবনালে এনেই খাওঁ আটাৰ পিঠা খোৱা হয় কিন্তু যোনটো আমি বিহুত যে পিঠা বনাই খাওঁ সেইটো মানে বহুত কমেই খোৱা হয়।
আৰু এইবাৰতো আমাৰতটো বিহুতো আধৰুৱাই হয় নে। কাৰণ আমাৰ মাজত জুবিন দা নাই সকলোৱো মানে জানে আৰু মানে কেনেকুৱা হৈছে আগতে মানে সেই গৈছিলো ফাংচন চাব হওঁক এনেকে ষ্টেজ প্ৰগ্ৰেম বোৰত মানে গৈছিলোঁ এইবাৰ মানে কেনেকুৱা মানে গ'লোৱে আচলতে ব'হাগ বিহুত এইবাৰ মানে ব'হাগ বিহু নহয়, আচলতে এইবাৰ ভালে নালাগিল ন বিহু তাৰ মানে কেনেকুৱা হৈছে আহ মানে বিহু, বিহু আচলতে লগা নাই। আৰু কেনেকুৱা হয় বহাগ বিহুটোত আমাৰ পিনে মানে কেনেকুৱাযে গৰু বিহুৰ দিনা আচলতে গৰু গৰুগিতাক মানে গৰু ছাগলী সকলকে মানে নৌৰ পাৰত লৈ যায়। লৈ যাই কিনে মানে কেনেকুৱা মাহ হালধিৰে গা ধুৱাই দিয়ে। তাৰপিছত ছাগলী সকলকো দিয়ে। ধি মানে কি কৰে জানে নে তাতে মানে আহ লাও বেঙেনাৰ এনেকে মানে মালা গাঠি দিয়ে। দি কিনে মানে দিয়ে আৰু যে লাও খা বেঙেনা খা বছৰে, বছৰে বাঢ়ি যায় এনেকে মানে কয় হা। তোমালোকৰ পিনে কৰেনে?
হয়, হয় কৰে, কৰে। মানে আমাৰ ইফালে এনেকুৱা হেৰি নাই এনেকুৱা ধোৱা পখৰা সেনেকুৱা জাগা নাই কিন্তু এ ওচৰৰে ধৰি লও আমাৰ পুখুৰী নাথাকিলেও ওচৰতে পানী চানী লৈ সেনেকে মানে গৰু কেইটাক লৈ গৈ ধুৱাই মানে লাউ খা বেঙেনা খা সেইবোৰ হেৰি কৰি, খুৱাই মেলাই তেনেকে বিহুতটো চেলিব্ৰেট কৰে আৰু ধৰি লোৱা, চব জাগাত হেৰি নাথাকে ন, এনেকুৱা পুখুৰী পুখুৰীৰ ব্যৱস্থাটো নাথাকে, আমাৰ এইফালে তেনেকুৱা পুখ পুখুৰীৰ ব্যৱস্থাটো নাই, নাথাকিলে আমি তেনেকেই কৰোঁ। আৰু খেতি কৰা এয়া
আৰু আমাৰ মানে কেনেকুৱা হয় বহাগ বহাগ বিহুতোত আৰু মানে, বহাগৰ এক তাৰিখে সকলোৱে মানে কেনেকুৱা নতুন কাপোৰ কাপোৰ লয়। সকলোৱে নতুন কাপোৰ পিন্ধে, আৰু মানে সৰু ল'ৰা ছোৱালী সকলে বিহু মাৰিব যায় ঘৰে ঘৰে আৰু মহিলা স মানে ধুলি মানে জেং বিহু মাৰিব যায়, লৰা সকলেও যায় আচলতে আমাৰ পিনে। আচলতে ভাল লাগে ন, আজিকালি আচলতে সেইবোৰ অকমান লাহে লাহে কমি আহিছে তেনেকুৱা আচলতে মানে, আমি সকলোবোৰ ওলাই আহিব লাগে ন মানে, সকলোৱে বিহু নাচিব যাব লাগে। তে আমাৰ বিহুততো আমাৰ চিনাকি হয় নে নহয়, আচলতে সকলোৱে জানে হয় নে। আমি বিহুতটো কিমান ধুনীয়াকে পালন কৰো, হয়নেে নহয় আৰু সেই মানে বহাগ ৰ বহাগ বিহুতোত আৰু যাতে মানে অসমীয়া নৱবৰ্ষৰ প্ৰথম মাহ হয়নে হ'লে মানে কেনেকুৱা সৰু সকলে ডাঙৰ সকলক সেৱা কৰে। বিহুৱান দিয়ে আমাৰ পিনে। আচলতে ভাল লাগে এইবোৰ হয় নে?
হয় হয়। বিহুৱানতটো আমাক আমাৰ ইফালেও দিয়া হয় মানে, সৰু ডাঙৰক দিয়ে বা নিজৰ ৱাইফ ফে হাজবেণ্ডক দিয়ে তেনেকুৱা, সেইবোৰ বিহুৱান বুলিও কয় আৰু মৰম মৰম জচা বুলিও কয়। হয় নে নহয়? বহাগ বিহুতো এনেকুৱা হয় তোমাৰ উ ব না নাচ গান তো চাই সেইটো মেইন হয় বিহুৰ, সেইটো থাকে। কি কয় তাৰ লগত তোমাৰ এইবোৰ পিঠা পনা সেইবোৰো বনোৱা হয়। মানে ধৰি লোৱা কোনোবা এজন আহিলে ব'হাগ বিহু বুলি নতুন বছৰ বুলি ফুৰিবলৈ আহে হয়নে নহলে সেইবোৰ বিহু বিহুত পিঠা পনা বনোৱা হয় সেইব বোৰ সিহঁতক দিয়া হয় খাবলৈ, লগতে তোমাৰ যদি কোনোবা বয়োজেষ্ঠ মানুহ আহে। তেওঁলোকক আমি বিহুৱান যাচি সন্মান দিও হয় নে নহয়, এতিয়া তুমি নেক্সট আমাৰ নেক্সট তুমি আমাৰ কাতি বিহুৰ কথা অলপ কোৱাচোন।
অকলে জানো এ বিহু তিনিটা হয় নে, ব'হাগ বিহু, কাতি বিহু বিহু কাতি বিহুত আচলতে কি হয়, আমাৰ পিনে মানে লখিমী আদৰা বিহু বুলি কয় আচলতে, মই ইমান সঠিককে নাজানিম আচলতে মানে আমাৰ আমি আচলতে নকৰোঁ, কিন্তু আমাৰ আমাৰ মানে গাঁৱৰ মানুহে আচলতে খেতি কৰে না, সিদিনাখনে মানে কি কৰে মানে যত মানে খেতি কৰে, খেতি পথাৰত যায়, চাকি বন্তি জ্বলাই মানে প্ৰাৰ্থনা কৰে যাতে মানে খেতি, খেতিতটো মানে ভাল হওঁক মানে খতিয়ক সকলৰ মানে সেইটো মেইন খেতি হয় নে, কাৰণ সেইটো খেতিৰ ওপৰতে মানে তেওঁ বহুত আশা ভৰাষা লৈ থাকে। হয় নে নহয়, আচলতে মানে তেনেকে- প্ৰাৰ্থনা কৰিবলৈ যায় আৰু আচলতে আমাৰ মানে- এইটো নিয়ম আছে আমাৰ পিনে আচলতে, তুলসী গছ পুতে তাত মানে- বহুত নৈবদ্ বুলি কয় সেইটো দিয়ে, সৰু ল'ৰা-ছোৱালীয়ে স কলে মানে গধূলি আহে, আহি কিনে মানে প্ৰসাদ- খাই আৰু মানে আচলতে আমাৰ ঘৰে ঘৰে আচলতে সেইটো নিয়ম আছে। তোমালোকৰ পিনে আছে নে?
হয় হয় আছে। মানে আমাৰ এইফালে এনেকুৱা হয়, এতিয়াতো হেৰি নাই তোমাৰ ইয়াত- কি বুলি খেতি পথাৰতো তেনেকুৱা নাই, নাথাকিলে কি হয়- আমাৰ এনেই ধৰি লোৱা উমঁ, অলপ এনেই চাকি বন্তি জ্বলাই। তুলসী গছৰ ওচৰত- চাকি বন্তি জ্বলাই কাৰণ খেতি তেনেকুৱা নাই, এনেই মই যাওঁ গাঁৱলৈ যাওঁ এইবোৰ- বিহু আহিলে গাঁৱলৈ যাওঁ। বিহুতটো চাবৰ কাৰণে যে কাতি বিহুতটো কেনেকুৱা কেনেকে কি কৰে। চাকি বন্তি কেনেকে জ্বলাই তেনেকে পথাৰলৈও যাও যে চাই আহো কেনেকুৱা হয়। হয়। কাৰণ আমাৰ ইফালেটো সেনেকুৱা বিহুৰ সেনেকুৱা একো দেখা নাযায় ত আমি সেইটোয়ে, তাত গৈ কেনে চাই আহো যে, কেনেকুৱা কি হয় থাকিব কেনেকে জ্বলাই বা প্ৰসাদ বনোৱা, প্ৰসাদ বিতৰণ কৰা সেইবোৰো চাই আমি নি মই নিজে ভগাই দিওঁ। তাত গৈ কাৰণ আমাৰ ইফালে তেনেকুৱা একো নাই। নহলে মই গাঁৱলে গৈয়ে চাই আহো আৰু। সেইটোয়ে আৰু।
আৰু চাবাছো বহাগ বিহুতো হৈছে ৰঙালী, হয়নে কাতি বিহুতটো কংৱালি। ঙালি আৰু মানে মাঘৰ বিহুতো ভোগালী হয় নে। আমি সকলোৱে জানো মাঘৰ বিহুত মানে কেনেকুৱা মানে ভোগ কৰা আচলতে মানে খুৱা সেইটো মানে খুৱা বিহু হয়নে মানে তাত পিঠা পনা বনাই আচলতে। সেই মাঘৰ বিহুতত পিঠা বনাই-বনাই বুলি নহয় আচলতে গোটকেইটা বিহুতে আচলতে পিঠা পনা বনোৱা যায় কিন্তু সেই স বিহুত আচল্ততে বেছি হয় নে মানে চাবাচোন অ উৰুকাৰ নিশাক কি কৰে মানে মেজি বনাই যে আচলতে বা মানে আমাৰ গাঁৱৰ আচলতে এ লৰা সকলে হওক সকলো মানে ওলাই আহে আহি কিনে মানে মেজি বনাই। তাত মানে উৰু কাৰ নিশা মানে খানা ভোজ ভাত খাই আৰু আচলতে। সকলোৱে লগহৈ কিনে আৰু তাৰ, পিছদিনা মেজি পোৱাব যায় সকলোৱে আচলতে। ভাল লাগে ডাঙৰে মানে সৰুক ডাঙৰে মানে মানে-সেৱা জনাই। আৰু ডাঙৰে সৰুক মৰম কৰে আচলতে। সেইবোৰ আচলতে ভাল লাগে ন আৰু সকলোৱে মানে কেনেকুৱা হয় ঘৰৰ মানুহসকলে, লগ হৈ পিঠা বনাব চাহ খোৱা যায়, জলপান খোৱা যায় আচলতে সেইবোৰ ভাল লাগে। আৰু এতিয়া কেনেকুৱা হৈছে এইবোৰ মানে নোহোৱা হৈছে। মানে কেনেকুৱা যে ঘৰত মানুহে মানে নবনায়। কেনেকুৱা কৰে অৰ্ডাৰ দি দিয়ে আচলতে তুমি চাবাচোন মানে ঘৰত বনোৱা পিঠা পনাৰ সোৱাদ, আৰু মানে হোটেলৰ হওক বা ক'ৰবাত অৰ্ডাৰ দি অনা বস্তুতো খোৱাতো বহুত বেলেগ। হয় ন মানে ঘৰত বনাতটো মানে সোৱাদটোৱে আচলতে বেলেগ হয় নে নহয় তুমি কি কোৱা?
হয়-হয় তুমি ঠিকেই কৈছা। ভোগালী বিহুতো এনেকুৱা হয় অকল পিঠা বনাব বুলি নহয় সকলো ধৰণৰ বস্তু বনাই। আমি মাছ মাছে উৰু নিশা, খামি মাছ মাছ খাও ভোজ ভাত খাও হয়নে নহয় আৰু কি হয় তোমাৰ উ ভোগালী বিহুত তুমাৰ পিঠা বনাত বহুত ধৰণৰ পিঠা পনা বনোৱা হয় লাৰু। বনোৱা হয় নাৰিকলৰ লাৰু। নাৰিকলৰ লাৰু তোমাৰ তিলৰ লাৰু তাৰ পিছত উ গুডুৰ দিয়া নাৰিক তেনেকুৱা বহুত ধৰণৰ বনোৱা হয় ন আৰু লগতে কি কৰা হয় আমাৰ এইবোৰ, যেতিয়া হেৰি হয় এয়া উৰুকা তুমি যে বোলা মেজি জ্বলাই মেজি, যি আমাৰ ইয়াতেতো তেনেকুৱা ডাঙৰ মেজি ডাঙৰ মেজি বনোৱাৰ ব্যয়ৱস্থা নাই। কিন্তু সেই সৰুকে মেজি বনাই আমি আমাৰ ৰাইজৰ মানুহে মেজি এটা। সৰু মেজি ঘৰ সাজি আমি তেনেকে মেজি মেজিটো জ্বলাই আমি তাত ভোজ ভাত খাওঁ আমি তেনেকে কৰো আৰু কাৰণ ইয়াতে এনেকুৱা ব্যৱস্থাটো নাই। আমাৰ চহৰৰ ফালেতো সেনেকেই হয় আৰু কিন্তু সেইয়া গাঁৱলৈ যাও মই, কেতিয়াবা ধৰি ল কেতিয়াবা ইয়াতে কৰিলো কেতিয়াবা গাঁৱত কৰিলো। এনে কৰি মানে সে উৰু মানে বিহুতটো চেলিব্ৰেট কৰো আৰু বহাগ বিহুত ইয়াতেই থকা যায়, ব'হাগ বিহুত তেনেকে যোৱা নহয়। কিন্তু বাকী কেইটা বিহুত যাওঁ আৰু কাৰণ ইয়াতেতো তেনেকুৱা বাকী কেইটা ক বিহু ইমান ভালকে কৰিব নোৱাৰি কিন্তু তাত আমি কৰিব পাৰোঁ। মানে মেজি ঘৰটো তাত বহুত বেলেগ বেলেগ ধৰণৰ বনায়। চাই ভাল লাগে। বা পথাৰত মেজি মেজি জ্বলোৱাৰ বহুত খিনি ব্যৱচ থাকে। সেইখিনি হ'লে চাই ভাল লাগে হয়নে। কিন্তু ইয়াতে নোৱাৰ ইয়াতে সেনেকুৱা সিমান মানে ব্যৱস্থাটো নাই। কি ক'ম আৰু।
আৰু বিহুতো আমাৰ সকলোৰে মান-সন্মান হয় নে। আচলতে বিহুতো অকলে চাবাচোন বাহিৰত মানুহেও আচলতে বিহুটো মানে হে পালন কৰে হয় নে নহয়। আমিতো সকলোৱে জানোৱে। আচলতে বিহুৰ দিনকেইটা বহুত ভাল লাগে ন। মানে কেনে আচল ভাল লাগে বিহু দিনকেইটা। সেইকেইটা দিনতে মানে সকলোৱে মানে লগ হোৱা যায়, হয় নে?
হয় হয়।
আছে। দিয়া পিছে আজিলে এৰিছো। তোমাৰ লগত কথা পাতি বহুখিনিয়ে ভাল লাগিল। উম, মানে বিহুৰ বহুখিনি নজনা কথা তোমাৰ পৰা শিকিলো।
উম, ময়ো নজনা কথা বহুতখিনি শিকিব পাৰিলোঁ তোমাৰ পা। অ', ধন্যবাদ।